অ দাদা কত আছিল আপুনি?
মই তোমাৰ ঘৰতে আছিলো বাৰু। কোৱাচোন?
অ আপুনি কি ফিল যোৱা নাই নেকি?
কি কৈছে?
আপুনি ফিল্ডত যোৱা নাই নেকি?
মই তোমাৰ ফিল্ডতো নাই এতিয়া পোৱালিকেইটাৰ অহা নাই যে সেইকাৰণে যোৱা নাই বাৰু।
অচ্ছা আচ্ছা মই এবাৰ ফিল্ড যাম বুলি ভাবিছিলো বোল আপনি থাকিলে ভাল লাগিল হয় কথা চথা পা
অ অ মানে আহিব পাৰিলা নহয় তুমিও ফিল্ডলে
হয় হয়।
আহা আহিলে আহিবা মোৰ মানে তোমাৰ মোৰ
হয় মানে আপোনাৰ খিনি ন? আচ্ছা আচ্ছা বিছো মানে মই কি জানো অলপ মানে মোৰ মোৰ আপোনাৰ পৰা শিকিব লাগিছিল দুটামান কথা। মানে মোৰ অলপ এই অকণ স্পীড অলপ আৰু মুভমেন্টো অলপ মনে মোৰ মিলা মিলা নাই।
অ অ হয় নেকি?
আৰু মানে মোৰ এই ডেইলি মানে ফলও কৰ ৰুটিনখন মিলা নাই অলপ।
অ অ অ অ তোমাৰ কেনেকা কেনেকা সহায় কৰিব পাৰিম এতিয়া মানে তুমি কোৱাচোন?
মানে আপুনি মোক ধৰ ৰুটিনখন মিলাই দিব লাগে ধৰ চানডে মানে টিউজডে ৱনেডেটো কি কি কৰিব লাগে? অ আচ্ছা অ আৰু ধৰ কোনো টাইমত বইত্ৰিশ কোনোতোই ম ষোল্লশ সেইটো মিলাই দিব লাগে!
উম উম তুমি তেতিয়াহ'লে মোৰ এপাক তুমি ফিল্ডত আহিব লাগিছিলে বাৰু তেতিয়া ভাল
ম ম মই ফিল্ডলৈ যাম বাৰু, মোৰ ফিল্ডলৈ যাওঁতেতো ধৰি লওক আপুনি চাৰিটা চাৰে টা হৈ যাব।
অ' হয় নেকি?
অ' আপুনি - আপুনি তাতে থাকিব চাগে ফিল্ডত? অ' মই মানে - মানে চিঅৰ যাম কিন্তু দেই আপুনি থাকিব।
উম উম, থাকিম বাৰু তুমি - তুমি মোক কিবা সহায় কৰিলে মইতো সহায় কৰিমে ন তোমাক।
অ' মোৰ মানে একদম এতিয়া মানে মোৰ জৰুৰী হৈ আছে ৰুটিনখনৰ। ৰুটিনখন মানে মই ফলো' কৰিব পৰা নাই যে মই মানে মন ভাল লগা নাই।
উম মানে তুমি চাকৰি তাকৰি - চাকৰি বাকৰি কাৰণে লাগি আছা?
অ' আচ্ছা, হয় হয়। আৰু অলপ মানে মোৰ হেৰি হৈ আছিলে এই অলপ এই মোৰ অলপ বেক চাইডে মানে অলপ মোৰ প্ৰব্লেম হৈ আছিলে, অলপ মানে পিঠি খন মানে দৌৰিলে মানে অলপ ধৰ ছয় সাত পাক দৌৰা পিছত পিঠিখন মোৰ এনেকুৱা লা - বিষাই মই দৌৰিব নোৱাৰা হৈ যাওঁ মানে। কিন্তু কিয় প্ৰব্লেম দি আছ
অ' সেইটো তোমাৰ মানে তুমি আহোঁতে কি ৰাতিপুৱা - ৰাতিপুৱা দৌৰা নে তুমি আবেলি দৌৰা?
নাই মই আবেলি দৌৰো।
আবেলি দৌৰা ন'? তোমাৰ গেছৰ এ গেছৰ মানে অসুবিধা হ'ব পাৰে অসুবিধাৰ কাৰণে হয় ইবিলাক বস্তু আৰু তোমাৰ নহ'লে তোমাৰ অনে বেছি ওজন বস্তু দি কিবা কাম চাম কৰা সেই
হয় হয়। মানে কথাটো কেনেকুৱা কেনে কুৱা মোৰ মানে কেইদিনমান আগত হৈছিল কিন্তু হৈ ভাল হৈ গ'ল কিন্তু এইকেইদিন
নাই নাই তুমি এতিয়া তুমি ঘৰত মানে তোমাৰ অলপ কষ্ট কাম কৰা হৈছে ন তোমাৰ সক - কক কালত ধৰা কাম কৰা আছে ন সেই
আচ্ছা আচ্ছা, হয়। মানে আপুনি কিবা আপুনি কিবা এক্সাৰছাইজ জানে নেকি যে কৰিলে ঠিক হৈ যোৱা?
জানো জানো মই নিশ্চয় জানো মই তোমাৰ এক্সাৰচাইজ।
হয় হয়, অলপ মোক ঠিক কৰি দিব চ চোন দেই, অ' আপুনি কোনখন এতিয়া। আমাৰ তাত মোৰ আগৰ কৰাখনত নকৰে চাগে এইখনহে কৰে।
মই আপ - তোমাৰ তিনিমুখীয়া - তিনিমুখীয়া তোমাৰ হেৰিৰ পৰা - নদী কাণৰ যে ফিল্ড এখন আছে সেইখিনিতে তাত কৰোঁ প্ৰেক্টিচ। উম উম, তোমাৰ হালধীয়া কালাৰৰ অট্টালিকা এটা বনাই থোৱা আছে, উম তাতে কৰোঁ বাৰু মই।
তাৰ চা - চাইডতে ফিল্ড খনত ন? অ' উম উম মানে আপুনি এ থাকে কিমান
মই তোমাৰ তিনটা আব ৰাতিপুৱা তোমাৰ পাঁচটাত। পা পাঁচটা বজাৰ পৰা তোমাৰ আ আনঠা বজালৈকে থাকো। কো আৰু তোমাৰ অ আবেলি তোমাৰ তিনিটা বজাৰ পৰা চাৰে পাঁচটা বজালৈকে থাকোঁ।
আচ্ছা আচ্ছা, চাৰে পাঁচটা মানে কালি ম মই চাৰে পাঁচটা ভিতৰত গৈ আপোনাক পাই যাম ন?
উম উম, তুমি মানে তুমি পাৰা যদি তুমি চাৰে তিনিটামানত আবেলি আহিব - আহিব চেষ্টা কৰিবা। তাৰ মানে মোৰ পোৱালি বহুত থাকে ন মোৰ তাত।
উম, বাকী আপোনাৰ খবৰ খাতি ভালেই নহয় আপোনাৰ?
ভালে ভালে মোৰ খবৰ খাতি ভালে। তোমাৰ কোৱা?
হয়। মোৰ আছো আৰু দিয়ক যেন তেনে, মই আছো আৰু যেনেতেনে আৰু। মানে এইকেদিন অকন পইচা এটা প্ৰব্লেম হৈ আছে মোৰ, অকমান যদি আপুনি সহায়টো কৰিব পাৰে মই আপোনাক সেইটো কাৰণে ফোন কৰিছিলোঁ বাৰু অকমান পইচা এটা লাগিছিল সহায় লাগিছিলে আপোনাৰ। হয় মানে গম পাইছো মই এই ৰানিংঙৰ কাৰণে এ মোৰ মানে অলপ টিচাৰ্ট-থিছাৰ্ট ধৰ, পেন-চেন আৰু জুতা-চুতা অলপো আনিব লাগে। পইচাৰ দিগদাৰ হৈ আছে।
উম উম, তুমি এতিয়ালে মোৰ পৰা কিবা এটা লৈ যাবা মই বাৰু সেই তোমাক মই উপহাৰ হিচাপে দিম, তুমি মোক একো দিব নালাগে। মই তোমাক সেনেকাে পইচা নেদু কিনি দিম, লাগিলে তুমি যি বস্তু লাগে তোমাক কিনি দিম মই। উম তুমি
আচ্ছা মইটো কাইলৈ তেনে মৰ্ণিং মৰ্ণিং যাওঁ নেকি আপোনাৰ ওচৰলৈ।
মৰ্ণিং, মৰ্ণিং তুমি আহিলে তুমি ছটা বজাত মোৰ ফিল্ড পাই যাবহি লাগিব। উম, উম, ফিল্ডতে মই আজি তোমাৰ সন্ধিয়া গৈ তাত দোকানৰ পৰা আনি থম বস্তুটো।
হয় মানে ফিল্ডত মানে চব ষ্টুডেনটক আপুনি দিব বিচাৰে মানে মোক। গম পাইছো, হয় হয়। অঁ হয়, হয়।
উম, উম।
মানে দিয়া আপুনি মোক দিম বুলি কোৱা কাৰণে থেংকিউ দেই আপোনাক মই কেনেকৈ এতিয়া মানে কি কম আপোনাক এনে দিয়াৰ বাবদ কিবা লাগিব নেকি?
নাই নাই সেইটো একো নালাগে তুমি মাত্ৰ চাকৰি এটা পাই দেখাব লাগে মোক।
হয়, হ'ব, হ'ব মই মই যিমান পাৰো চেষ্টা কৰিম মোৰ ফালৰ পৰা।
উম, উম, উম, উম, ত' ভগৱানৰ ওপৰত মানে থাকিবয়ে। কিন্তু তুমি কষ্টটো তোমাৰ সেনে কামতে কৰিব লাগিব।
উম, এইটো হয় মানে মইতো কৈছো ন মোৰ কষ্ট মোৰ ফালৰ পৰা সময়ে ৰাখিম। খালি বাকী খিনি ভগৱানৰ কি কয় আৰু, হয় বাকী এই ইন্টাৰভিউ চিন্টাৰভিউ কেতিয়া হ'ব গম পাই নেকি?
মই তোমাৰ এনেই পুলিচত তোমাৰ ম ডাঙৰ অধ্যক্ষকে সুধিলে মানে মোক কয় কেতিয়াবা লগ পালে কেতিয়াবা নাই তোমাৰ কেতিয়াবা ৰাস্তাত খোজকাঢ়িব গ'লে কয়। মানে তোমাৰ এনেই তোমাৰ এইটো বছৰতে হুব লগা আছে ডিচেম্বৰ মানত। এতিয়া মই মানে সঠিকটো নেজানো বাৰু সঠিকটো নেজানো বাৰু মই
হয় হয়।
আৰু কিবা
আৰু কিবা আৰু কিবা মানে বেলেগ পুলিচৰ বাহিৰেও বেলেগ
বেলেগ মানে তোমাৰ বেলেগতো এক শুনা নাই বাৰু আইনেৰ কথা মই ভালকৈ নাজানো বাৰু মই না নাই নাই ভাৰতীয় সংবিধানতে ইমান ভালকৈ নেজানো মই অসম পুলিচৰ কথা ভালকৈ জানো বাৰু
গম পাইছো বাৰু মই। আপুনি বাৰু মোক আপুনি এই হলে ইণ্টাৰভিউ চিন্তাৰভিউ হলে মোক আপুনিও মোক ফোন এটা কৰি জনাবচোন মই মানে গ এই কামত থাকো যে মই এইবিলাক গমেই নেপা
অ অ তুমি কি কি কাম কৰা এ কি কাম কৰা?
এতিয়া বৰ্তমান মই দি দীঘাত কৰি আছো বাৰু ডিলাৰত কৰি আছো আৰু মানে এনেকৈ সৰু-সুৰা জব এটা কৰি আছো আৰু চলি থাকিব লাগিবই দিয়াচোন কিবা এটা কৰি। মানে এতিয়া মই ভাবিছিলো আৰু আৰু জব-তব এনেও বিচাৰি আছোঁ কিন্তু পোৱা নাই। আপোনাৰ তাত আছে নেকি কিবা জব?
মোৰতো সেনেকা নাই বাৰু ন কথা কোৱা তোমাক মই যি যি মোৰ চিনাকি কেইজনমান মানুহ আছে অঁ তেওঁৰ লগত আপোনালোক তোমাৰ কথা ক'ম বাৰু তেওঁলোকক যদি হয় তোমাক দিব পাৰিব তেতিয়া।
হয় গম পাইছো আপুনি মোক কাম এটা চাই দিবছোন যদি বেয়া নেপায়।
উম উম চাই দিম বাৰু চাই দিম বাৰু সিটো তুমি ইয়াত মানে তুমি সেইটো তোমাৰ একো কব নালাগে ম তোমাক সেইটো তোমাক সেইটো তোমাক মানে চাবলৈ গ'লে ত তোমাক মই ভালকৈ চাই দিম ভাল কাম এটাকে তুমি পাৰা কাম এটা
বাকী আপুনি এতিয়া কি কৰি আছে ন আপুনি কিবা বিজনেছ কৰি আছে
নাই নাই মোৰ বিজনেছ নাই মোৰ তোমাৰ নিজৰে একাডেমি আছে তোমাৰ এনেকুৱা ক্ৰানিঙৰ।
অ।
তাকে চলাওঁ আৰু তোমাৰ মোৰ উম উ উ আৰু মোৰ ব্যৱসায়-চেবসায় বহুত আছে বাৰু এইবিলাক। সেইবিলাক তোমাক ক'ব নোৱাৰো বাৰু।
হয় হয়, মানে আপোনাৰ এতিয়া চব কথা মোক কবো শ্বেয়াৰ কৰিব নোৱাৰে নহয় আপোনাৰ। আপোনাৰ কিছুমান পাৰ্চনেল কথা থাকিব পাৰে ন কুকু কুক কুকু কুক ঠিকেই আছে বাৰু স। চব কথা ক'ব নালাগে বাকী আপোনাৰ পৰা যিমানখিনি সহায় বিচাৰো যে পাওঁ আৰু সেইটোৱে লাগে মোক।
উম উম পাবা পাবা চব খবৰে পাবা তাৰ বিনিময়ত তাৰ বিনিময়ত মোক মানে তোমাৰ সফলতাটো দেখাব লাগিব। উম উ আৰু মই এইবিলাক বস্তু দিয়া বুলিও তুমি কাকো কাক। কাকো ক'বও নালাগে বাৰু মই সেইটো তোমাক উপহাৰ হিচাপে দিম। উ উম উম তুমি মাত্ৰ আগবাঢ়ি যোৱা সেইটোৱে লাগে মোক।
এইটো হয় হয়, উমহু কাৰণ আপুনি মোক ইমান খিনি যদি মৰম দিব পাৰিছে আপোনাক মই সেইটো বিশ্বাস দিব লাগিব ন।
উম উম সেইটো হয় বাৰু।
অক টু বাকী মই আপোনালে ৰাতিপুৱা ফিল্ডলে আপোনাৰ যাম দিয়া একপাক ছটা চাৰে পাঁচটা মানত যাম বাৰু। ফিল্ডৰ ফালে।
উম আহিবা আহিবা নিশ্চয় আহিবা মই থাকিম।
এই মোৰ অলপ স্কুটিখন দিগদাৰ দি আছে যাবলৈ প্ৰব্লেম হৈ আছে স্কুটি মানে মোৰ এই পিছ চাইডত হৈ জমি আছে।
অ অ অ, একো নহয় বাৰু তুমি খোজ কাঢ়িলেও হ'ব তোমাৰ এনে আমাৰ আমাৰ ফিল্ডখনৰ পৰা কিমান দূৰ।
কক কক্। আমাৰ ফিল্ড এখনত মোৰ অলপ দূৰ আছো মানে ধৰো এতিয়া মোৰ কমেও অকণ দশ বাৰ কেইজনমান খোজকাঢ়ি আহিব লাগে। বহুত খোজ কঢ়িব লাগে আৰু অকমান দিগদাৰ তাক। তাকে ভাবিছো মই মানে ৰাতিপোৱা চাইকেলখন লৈ যাম অকণমান চাইকেল চলোৱা হ'ব।
উম উম তাৰ ভালহে হ'ব তোমাৰ ভৰি অলপ এ এ।
হয় হয় মই অ সেইটো কাৰণে হয় হয় গম পাইছো হয়। অকণ মোক খালি অকণ অকণ গাটো অকণ ঠিক মানে ঠিক কৰি দিবাচোন নে মোৰ গা চবোৰৰ বিষ।
উম একো ৰাতি কৰি দিম।
অ বাকী আ তোমাৰ তোমাৰ ছিঙিলে মোকো। হেৰি কৰি দিবা কেতিয়াবা ধৰ তুমি নথাকিলে সেইদিন মই অকণ চাই দিব পাৰিম।
উম উম একো নাই একো নাই তোমাক মই চব কৰি দিম বাৰু কিন্তু তুমি মই ভাল পা আগবাঢ়ি লাগিব। মই সেইটোৱে জানো বাৰু উম উম উম উম নাই নাই মোৰতো আশীৰ্বাদ। ত তোমাৰ ওৰত সদায় আছে বাবু।
হয়। বাকী আপুনি ভাত পানী।
ভাত পানী ভাত ভাত পানী খালো খালো খালো। তুমি খালা নাই?
মই মানে এই দিনৰ এতিয়া ভাতটো খাব কমাই। মানে মই দাইতট থাকিব লৈছো যে এই দিনৰ ভাত। নাখাওঁ কেতিয়াবা কত চিত দিও কিবা এটা খাওঁ এ নে ৰাতিয়পুৱা ভাতটো নাখাও। কেতিয়াবা দিনতে নাখাও এই আজি আজি আজি গাত। বেয়া বেয়া লাগিছে অকনমান ভাত অকন খালো আৰু।
উম উম ঠিকে আছে ঠিকে আছে। পিছে তোমাৰ এতিয়া হেৰিতটো কেনেকুৱা তোমাৰ মানে ৰুটিনখন তুমি কেনেকুৱা বনাইছা?
মানে ৰুটিনখন মই মানে এতিয়া মই বৰ্তমানে ভাবিছো মই যদি মৰ্নিং যদি ষোল্লশ মৰ মৰতো। আবেলি এয়া পৰিশ্ৰম বিচাৰিছোঁ কিন্তু তেনেকো মোৰ দ্বাৰা নহ'ব।
নাই নাই সেনেকে মাৰাই বাৰু তোমাৰ ইণ্টাৰভি কি চৰ ওচৰ ওচৰ চপা নাই ন তুমি পাৰিলে তুমি। এক টাইমে ওৱান ওৱান এক টাইমে প্ৰেক্টিছ কৰা। তোমাৰো অলপ মানে বডিটো অলপ ৰেষ্ট দিব লাগিব ন।
হয় হয়।
উম উম।
হ'ব বাৰু মানে আপোনাৰ ৰুতিনখনলৈ এতিয়া মই ধৰা আজি যদি ষোল্লশ মাৰো। পৰহিলৈ বৈদশ্য মাৰি দিম আজি মই মানে ষোল্ল সময় আহিলে কাইলৈ মই। পোৰা মাৰিম তেতিয়া পাহৰিলে পইত্ৰিছশ মাৰিম।
উম-উম। হয় যাব, হয় যাব।
তেনেকুৱা মাৰিলে একো প্ৰব্লেম নাই ন? বাকী আপোনাৰ বা কেতিয়াবা পইচা চইছা লাগিল
ভাল হৈছে উম ঠিকে আইছিলে। উম-উম-উম ঠিকেই আছে বাৰু।
তাকে আপোনাৰ এতিয়া কিমান দিন হল একাডেমী চলাই থকা?
মোৰতো তোমাৰ সাত বছৰ, আঠ বছৰ মানে হ'ল একাডেমি এই
উম, উম।
তুমি কি ষ্টুডেণ্টৰ পৰা কিবা মন্থলী ফিছ চিছ
ফিছ টো কিবা মানে তোমাৰ মইটো কিবা এটা কৰিবই লাগিব হয় নহয়। নহলে মই চলিমনো কেনেকে আৰু তোমাৰ ষ্টুডেণ্ট মোৰ তোমাৰ আশীজন, সোতৰ জন মান হ'ব গোটেই একাডেমীখনত মিলাই। উম, উম।
আচ্ছা ঠিক চলে আপোনাৰ ফিজিকেল ফিজিকেল এ
ফিজিকেল ডাঙৰ, ডাঙৰ। মোৰ ডাঙৰে বাৰু একাডেমীখন।
ঠিকে আছে এনে আপোনাৰ আপোন ধৰা আপুনি শিকোৱা কোনোবা এনেকুৱা ষ্টুডে চাকৰিও পাইছেনে?
পাইছে, পাইছে। বহুতে পাইছে। বহুতেই পাব লগা আছে মানে। আও কিছুমানে তোমাৰ লাগি আছে। কিছুমানৰ আধা হৈ আছে। উম, উম।
আচ্ছা বুইছো, বুইছো। আপোনাৰোটো হয় দুই টাইম হয়
প্ৰেকটিচ মোৰ দুই টাইমে হয়। আবেলি তোমাৰ আবেলি তোমাৰ ষোল্লশ মিটাৰৰ কাৰণে হয় আৰু পয়ত্ৰিছশ মিটাৰ কাৰণে তোমাৰ ৰাতিপুৱা হয়।
হয়। ক টো চানডে অফ থাকে
মানে তোমাৰ চানডে, চানডে মানে তোমাৰ গোটেই পোৱালিখিনি এটা মানে ৰা ৰাতিপুৱা কুৱা ৰাতিপুৱা মতা হয়। মাতি ধৰা তোমাক তোমাক গোটেইখিনি পোৱালিকে তোমাৰ মানে তোমাৰ ব্যায়াম ধৰি লোৱা এনেকৈ যোগাসন এইবিলাক চব কৰোৱা হয়। গাটো মানে গাটো মানে আকৌ আকৌ আগৰ হেৰি ত আহিবলৈ
হয়। তোমাৰ ইভিনিং অ ইভিনিং অফ চাগে
মোৰ আবেলি আবেলি অফ থাকে, আবেলি অফ থাকে।
হয় মানে এদিনটো ৰেষ্ট কৰিব লাগিবই দিয়াচোন, সদায় প্ৰেক্টিছ কৰি থাকিলে। এনেই তোমাৰ ইচ হিচ ষ্টুডেণ্ট ৰ ফীজটো কিমান মানে? মু আমাৰ ঘৰৰ ওচৰৰ দুজনমান পৰহি বুলি ভাবিছিল।
বেছি নহয়। মোৰ ফিজটো তোমাৰ মোৰ মোৰ চাৰি মাহৰ চাৰি মাহৰ এটা কোৱা হেৰি থাকে তোমাৰ মানে চাৰি মাহৰ এটা ৰুটিন থাকে। সেই দিনটো মতামত তুমি সেচুম আহিব লাগিব। তাৰ পিছত তুমি আহি থাকিব পাৰিবা। চাৰি মাহৰ কাৰণে তোমাৰ পাঁচ হাজাৰ টকা লোৱা হয়। মই এজন ষ্টুডে এজন হেৰি
অ, অ। হয়। গম পাইছো হয়। ঠিক আছে হ'ব বাৰু মই মই দুটা পোৱালিক সুধি তোমাক জনাম। কিন্তু চিঞৰ তোমাৰ তাত লব এইটো চিঞৰ হে। আও মানে খালি মানে হে সেইৰ নম্বৰ তোমাৰ তাত নাই যে ম তোমাক আজি নম্বৰ দি দিম সিহঁতৰ। আপোনাৰ য আপোনাৰ যদি দুটা পোৱালি ফোন কৰিব পাৰে দেই। আপুনি অ মই মানে কৈ দিম সেনতক কৰিবলৈ। ঠিক আছে, হ'ব দিয়ক। অ ঠিক আছে, দিয়ক। উ উ।